হয় কি কৰি আছা।
এ বহি আছো তুমি কি কৰি আছা।
মই ৰাস্তাৰ ফালে অলপ ওলাই আহিছিলোঁ।
অ' ৰ'দ নাই?
ৰ'দ আজি কম অলপ।
অ', আজি আজিও আমাৰ ফালেও কম বতাহ নাই হ'লেও গৰম আছে।
পৰি আছে যে, গৰমটো অলপ থাকিবই।
হয়, হয়।
এনে দুপৰীয়া খোৱা নাই আৰু অলপ টাইম পিছত খাম। তুমি ফুৰি চুৰি ৰাতিপুৱা চাহ খাইছিলোঁ।
অ', মই ফুৰি হয়, ফুৰি বহুত ভাল পাওঁ কিন্তু এতিয়া ধৰা গৰম যে, বেছি গৰমত ওলাই যোৱাটো অকমান দিকদাৰি হৈ যা।
হয়, তুমি, তোমাৰ কেনেকোৱা ঠাইত গ'লে ভাল লাগে?
উম, ভাল লাগে, মোৰ মানে ফুৰি যিকোনো ঠাইত গৈ ভাল লাগে। তোমাৰ কেনেকুৱা ভাল লাগে? কেনেকোৱা ঠাইত?
হয়, মোৰ তাত ভাল লাগে, পাহাৰীয়া যিবিলাক এলেকা হয়। আৰু ধৰা অৰুণাচল অৰুণাচল, মেঘালয় তেনেকোৱা ঠাইত মানে, কাজিৰঙা তেনেকোৱা ঠাইত মানে ভাল লাগে।
অ', পাহাৰীয়া বেছি ন?
হয়। তোমালোক যে কেইদিনমান আগত তে, হেৰিত গৈছিলা পিকনিক খাবলৈ যি আক
অ', হা, অ', তাত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে।
অ'। তাতো পানীৰ ঝৰ্ণা আছে বোলে।
হয়, ঝৰ্ণা আছে। তুমি এনেই ফুৰি ক'ত-ক'ত ফুৰিব গৈছা?
মই তোমাৰ হেৰি, অৰুণাচল গৈছিলো কেইদিনমান আ কতে অৰুণাচল গৈছিলো, তাত মানে ঝৰ্ণাত ঝৰ্ণা চাইছিলোঁ, তাত বহুত ভাল লাগিছিলে।
অ', এই তাতো গৰমত, গৈ বেছি ভাল লাগে। লাগে ন?
হয়-হয়, তাত মানে ঝৰ্ণা, যিবিলাক ঝৰ্ণা আছে, বহুত ওপৰৰ পৰা পানী একদম তললৈ পৰি থাকে যে পুৰা স্পীডত পৰে, একদম বহুত দেখাত পুৰা ধুনীয়া দেখা যায়।
হঠাৎ কি গা চা ধুই আহিছা নেকি?
হয়, তাত মানে পানী পানীও বহুত ঠাণ্ডা, আমাৰ ইয়াতকে যে তাত মানে অৰুণাচলৰ পানী বহুত ঠাণ্ডা। আৰু তাত, হয় আৰু তাত তোমাৰ, হেৰি তোমাৰ ঠাণ্ডা দিনতো তাত বৰফো থাকে। বৰফ পৰে।
অ', মই যোৱা নাই কিন্তু ধৰা এই যে ফটো চটো চাই থাকো যে।
হয়।
মানুহে যায় ফটো চটো চাই থাকো।
হয়, অ'।
এইটো চিজনত গ'লে বেছি ভাল লাগে ন?
আৰু গৰম চিজনত এইবোৰটো, এইবোৰ ঠাইত গৰম চিজনতে যাব লাগে।
হয়-হয়। আৰু ক'ত গৈছা তুমি?
আৰু তোমাৰ এই কাজিৰঙাত গৈয়ে থাকো মাজে-মাজে কাজিৰঙাতো অলপ ওচৰত হৈ যে। কাজিৰঙাত গ'লেতো কাজিৰঙাত গ'লে মানে বিভিন্ন ধৰণৰ জীৱ জন্তু চাব পাৰি হয়, কাজিৰঙা তোমাৰ এই গড় চাইছো হাতী, হৰিণাৰ জাক চাইছোঁ আকৌ, ম'হ ম'হ বহুত ম'হ আছে তাত।
জীপত উঠিছা নেকি?
হয়, জীপ ছাফাৰী কৰিলে তোমাৰ জীপ ছাফাৰী কৰিলে যে, যিবিলাক মানে জন্তু আমি চাওঁ, সেইবিলাক জন্তু মানে ওচৰৰ পৰা চাব পাৰি। এনেকুৱা ৰাস্তাৰ পৰা চালে, ৰাস্তাৰ পৰা চালে অলপ মানে দূৰৰ পৰা চাব পাৰি, সৰু সৰু দেখা যায়। কিন্তু জীপ ছাফাৰী কৰিলে একদম ওচৰৰ পৰা চাব পাৰি, বহুত ভাল লাগে। আৰু আমাৰ কাজিৰঙাতো চবেই জানেই, একশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।
হয়, হয়, আমি গৈছোঁ ধৰা হেৰি গৈছো যে, যোৰহাট গৈছো, গুৱাহাটী টি গৈছো, তাৰ পৰা চাইছো মানে। গাড়ীৰ পৰা চাইছোঁ গড় হয়, হাতী, হৰিণ।
পৰা বহুত জন্তু চাব পাৰি। কিন্তু মানে জীপ ছাফাৰী কৰিলে সেইবোৰ জন্তু মানে আমি অলপ ওচৰৰ পৰা চাব পাৰি আৰু অলপ বেছিকৈ চাব পাৰি।
হয়, হয়, জীপত উঠা নাই বাৰু কিন্তু হেৰি, উ গাড়ীৰ পৰা চাইছোঁ।
কাজিৰঙাই অসমৰ নাম
আৰু ক'ত ক'ত চিৰিয়াখানা গৈছা? গুৱাহাটী?
চিৰিয়াখানাত যোৱা নাই, তুমি গৈছিলা?
হে, মই গৈছিলো গুৱাহাটীৰ চিৰিয়াখানা।
তাত কেনেকুৱা লাগে মানে? কেনেকুৱা, কিমান মানে ওচৰৰ পৰা চাব পাৰি তাত? ন?
হয়, একেবাৰে ওচৰৰ পৰা চাইছোঁ, বাঘ, হাতী মানে যিকোনো তোমাৰ খাপ। চব আছে না তাত, চব চাইছোঁ একদম ওচৰৰ পৰা। বহুত দিন আগত গৈছিলোঁ।
পৰা মানুহ আহিছ
হয়, হয়, বহুত দূৰৰ পৰা মানুহ আহে জীৱ জন্তু চাবলৈ। চাব লাগে চব।
হয়, চাব লাগে। আৰু বেলেগ ক'ৰবাত গৈচিলা নেকি?
বেলেগ গৈ চো এইফালে ধৰা তোমাৰ হেৰি, ভালুকপুং গৈছিলোঁ। উম, তোমাৰ আৰু আকাশী গংগা গৈছোঁ। হাজো গৈছোঁ। তুমি ক'ত ক'ত গৈছা?
মই তোমাৰ এইবিলাক ঠাইতে গৈছিলোঁ, তোমাৰ মানে ওচৰত যিবিলাক ঠাই আছে। পাহাৰীয়া তোমাৰ নাই এই নামেৰি, নামেৰি গৈছো। আকৌ, হয় নামেৰি অৰুণাচল, ভালুকপুং। তেনেকুৱা বালিপৰা, তেনেকুৱা টাইপ গৈছিলোঁ। নামেৰী গ'লেও মানে কাজিৰঙাৰ নিচিনাই লাগে, কিন্তু নামেৰীত মানে জীৱ-জন্তু অলপ কমকে কম আছে। আৰু পাহাৰ মানে একদম পুৰা চাহপাত টাহপাত আছে তাত। তাত নামেৰি আকৌ এটা ডাঙৰ উম, ডাঙৰ নদীযে আছে নামেৰি। সেইটোত মানে একদম পুৰা পানী পুৰা পুৰা পানী চাফা, আৰু নদীটোত মানে একদম পুৰা ডাঙৰ ডাঙৰ পাথৰে আৱৰি আছে একদম।
অ', তাত ঝৰ্ণাও আছে নেকি?
নামেৰীত ঝৰ্ণা নাই, কিন্তু পানী যে আছে, পানী পুৰা পুৰা চাফা যে একদম। পানী বহুত তললৈকে মানে একদম দেখা যায়।
অ', ভাল লাগে ন?
ভাল লাগে আৰু, জাগাটো অলপ ঠাণ্ডা, ঠাণ্ডা হয়।
অ', তাত ফুৰিব গৈছা নেকি? পিকনিক খাব গৈছিলা ন তাত?
তাত দুবাৰ গৈছিলো। এবাৰ দুবাৰ গৈছিলো এবাৰ তোমাৰ নিক খাবলৈ গৈছিলো স্কুলৰ পৰা আৰু, এবাৰ এনেই ফৰিব গৈছিলো
অ'।
আৰু তাত মানে ৰাতি গ'লে অলপ ভয় লাগে। ৰাতি মানে হাতী চাতী ওলাই যে, সেইকাৰণে মানে মানুহ ৰাতি তাত যাব নোৱাৰে টোৰে নিদিনত
অ', অ। ঠিকে আছে।
অ', আৰু তাত তোমাৰ চাহপাতৰ খেতি আছে ডাঙৰ। হয়, ডাঙৰ ডাঙৰ চাহপাত খেতি আছে তাত।
অ', চাব লাগে চব চাব লাগে।
হয়, চব চাব লাগে। হয় আৰু, আমাৰ ওচৰত তোমাৰ নদী চদী আছে যে সেইবিলাক মানে নদীৰ ওচৰত মানে ঘাট আছে ঘাটত সদায় গৈয়ে থাকো।
অ', গাতত গৈছো নদীৰ। চাইছো পাহাৰ চাহাৰ।
হয়, গতত গ'লে মানে চবৰ, মানে মানুহ চানুহ ইয়াত আহে আহি থাকে যে। মানে লগ পাব পাৰিবি, বিভিন্ন ঠাইৰ পৰা মানুহ আহে তাত।
আাবেলি টাইমত, সন্ধিয়া টাইমত বেছি ভাল লাগে ন?
হয় সন্ধিয়া টাইমত বহুত মানুহ আহে। টাউনৰ, টাউনৰ পৰা বহুত মানুহ আহে, টাউনত মানে গৰম বেছি দিয় না, তেতিয়ানে অক সন্ধিয়া তাইমত আমাৰ মানুহ ইয়াত চাবলৈ আহে, নদী চাবলৈ আহে। আৰু আকৌ আমাৰ নদীত যে এতিয়া ডলফিন চাব পাৰি। না-নাওত উঠিব পাৰি।
ভাল লাগে।
হয়।
আৰু এনে পাৰ্ক-পাৰ্ক-চাৰ্কত গৈ ভাল লাগে।
পাৰ্কত গৈ ভাল লাগে হয় পাৰ্কত ফটো চটো উঠাও হো
হয় পাৰ্কত মেইন বস্তুটো মানে পাৰ্কত মানে হয় - - হয় পাৰ্কত মানে ফটো তাৰ মানে এক্সট্ৰাকে জাগা তাগা বনাই ৰাখে যে সেইকাৰণে অলপ বেছি ভাল লাগে।
হয় ভিউটো মানে ভাল আহে না। সেইটো কাৰণে গৈ ভাল লাগে ফটোটো আবেলি টাইমত - হয় চিন ফুল চুল গছ গছনি চিনাৰি টিনাৰি আছে। ফটো ভাল আহে তাত
সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক বহুত ভাল। সিহঁতে মানে ফূৰ্তি লয় সিহঁতৰ গলে, খেলিব পাৰে যে, হয়। আৰু বিভিন্ন ধুনীয়া ধুনীয়া বস্তু তস্তু থাকে চাবলৈ
আবেলি টাইমত গৈ বেছি ভাল লাগে। ৰাতিপ মানে আগবেলা যে ৰ'দটো বেছি থাকে, হয় ৰ'দটো যে বেছি - - থাকে এতিয়া পুৰা গৰম দিছে। ন সেইটো কাৰণে পিছবেলা গ'লে বেছ্ - - ভাল লাগে। ঠাণ্ডা ঠাণ্ডা থাকে অকমান, বতাহ থাকে তাত - - সেইটো কাৰণে।
অ ক'ৰবাত ফুৰিব গ'লে এনে আবেলি টাইমতে বেছি ভাল লাগে, ৰাতিপুৱা মানে - -
হয় হয় যিকোনো, হয় যিকোনো ঠাই তোমাৰ পিছ - -
পিছবেলাই ভাল লাগে, হয় পিছবেলা গ'লেই ভাল লাগে। এটাউনৰ, টাউনত গ'লে ভাল লাগে টাউনৰ ফালে।
টাউনত ভাল লাগে শ্বপিং কৰি ভাল লাগে। মল চলত গ'লে ভাল লাগে।
আৰু টাউনৰ ফালে তোমাৰ, হয় আৰু টাউনৰ ফালে তোমাৰ দিনত - - গলে বেছি ভাল নালাগ দিনত মানে গৰমটো অলপ বেছি থাকে যে টাউনত মানে অলপ ভিৰ হলে আকৌ গৰমটো বেছি লাগে। সেইকাৰণে ৰাতি টাউনত গ'লে ভাল লাগে, সেইকাৰণে টাউন চউনত গ'লে হয়, হয় আৰু - - কিন্তু টাউনত অলপ গৰমটো বেছি থাকে যে সেইকাৰণে ৰা - -
বেছি থাক, টাউনত ধৰা তোমাৰ ইমান জেগা নাথাকে মানুহ বেছি - - জি - - গাঁৱত ধৰা তোমাৰ গছ গছনি থাক - - তে - - মানুহ কম আহল বাহল জেগা থাকে।
হয় টাউনত কিন্তু হয়টা টাউনত মানে আহল বহল জাগা নাথাকে যে আৰু তোমাৰ গছ গছ বহুত কম গৰ্বৰ হায় আৰু ঘৰবোৰ এটা লগত এটা একদম লগা লগ থাকে যে সেইকাৰণে মানে অল গৰমটো বেছি থাকে হাটো হয় হা বতাটো অলপ কম আহে সেইকাৰণে টাউনৰ হয় সেইকাৰণে টাউনৰ পৰা বহুত মানুহ আমাৰ গাঁৱলে আহে
হয় গাঁৱৰ পৰিৱেশ কিমান
হয় বতাহ ততা থাকে
জেগা জেগা বহুত, টো কৰা নাই
সেইকাৰণে বহুত টানৰ বহুত লোক গাঁৱলৈ আহে চাবলে
হয় এনে উ গাঁৱত থাকেই বেছি ভাল লাগে
হয় গাঁৱত টাউনতকে গাঁৱতেই বেছি ভাল টাউনত মানে অলপ মানে গৰম চৰম বেছি থাকে আৰু মানুহৰ ভিৰ থাকে হুলস্থুল হৈ থাকে
হয়।
অ' ঠিক আছে হ'ব